হেল্ল' শুনিছা এ বহি আছো তুমি কি কথা পাতি আছিলা নেকি তাকে কি ঘৰৰ গ নাই সিহঁতৰ তাতে আছা
সিহঁতৰ তাতে আছো। গোটেই মখা বহি চব কলত ব্যস্ত চব কলত ব্যস্ত সৰু বাবু আছে মৃন্ময় কৈছে আহি গৈ আছো ৰবা বোলে
অ' সিও আছে এ তাৰে মোৰে মানে এটা কিবা এটা ইছ্যু হৈ আছে বুজিছা কল নাযায় নহয় সি মাৰিলেও নাহে আৰু মই মাৰিলেও নাযায় তালৈ নহয় নহয় লিমিট নহয় কিবা বেলেগহে কিবা হেৰি গ্লিটছ মাৰি আছে।
অ', অ'
কিয় নাজানো আৰু সঁচাকে অ' ক'ত বাহিৰত বহি আছেনে
অ', চোতালত
এয়া এই পাৰ্টিটো হেৰি দি আছে, মেছেজ দি আছে, ফ্ৰী আ নেকি? উম, সৰু বাবু
অ, ই কোনোবাই প্ৰিয়াজ নেকি। দিলে ই দিব নাপায়, মই আগতে দি দিওঁ আছোঁ বুলি ই যি খং কৰে। বোলে মেছেজ মোক দিব, দিবা নে বোলে।
এ, তাৰ, তাৰ ইনবক্সত বহুত আছেত তুমি টেনশচনে নল'বা, তাৰ ইনবক্স ভৰি আছে।
ই একে নাম চছেভ কৰি, কৰি লয়, নাম চছেভ কৰি, কৰি থৈ দিয়ে।
আমি সন্ধিয়া বহিতে তাৰ পৰাহে চাওঁ মইয়ো চাওঁ, চাওঁ কাৰ লগত কথা পা একদম গোটেই লিষ্ট দেখাই দিব ধৰ
মান সি চব কগে ল'ৰা ধুনীয়া ছোৱালী, ছোৱালী আহি যায় বোলে মোৰ কলত
কি কবা কি তোমাক আজি বোলে হেৰি গৈছিল দা
অ', অ', এন চি চি লৈ ৰাতিপুৱা ৰাতিপা গ'লো বুজিছা। হ, ৰাতিপুৱা ওলা ঘৰ পৰা ওলা নে যি বৰষুণ গাড়ীত যি উঠিলো কটল পালক ৰ'দ গোটেই অ, ৰামদনু ওলাই গৈছে। ইমানে হে কম্বিনেচন হৈ গৈছে মানে।
হয়, দিয়া। কিবা বতৰডাল অ, তোমাৰ ৰাতিপুৱা বৰষুণ দিব আকৌ দিনডাল গোটেই ৰ'দ।
আহ, ওলাব নোৱি ত, ঘৰত উম।
মানে কি জানা তোমাৰ প্ৰায় যে দুদিন মমান বৰষুণ মাৰিব। তেয়াহে যদি অলপমান ঠাডা, ঠা এটা ভাব আহে।
উম, উম।
এনে তোমাৰ বৰষুণতটো দি অলপমান পানী হয়। তাৰ পিছত আকৌ ৰ'দডাল দিলে পানী গোটেই পথাৰত শুকুৱাই লৈ যাব।
শুকুৱাই গৈছে অ, আৰু মানুহবিলাকে কাম কৰিব নোৱাৰা হৈ গৈছেগৈ। আৰু যি, যি ট্ৰেইনিং হয় গডল
আৰু তোমালোকৰ তাঁতটোতো চাগে আৰু ন সেই ৰ'দতেই বহিব লাগে ন।
নাই, নাই, নাই এইবাৰ এতিয়া ভালেই হৈছে বুজিছা এতিয়া আজিকালি চাহ জেগাত আজিকালি চাহ জেগাতে বহায়। গছৰ তলত অ, আগতে, আগতেহে দিগদাৰ আছিলে যি ৰ'দ ৰ'দখননত বঢহাব মানে।
ফিল্ডত বঢহাই দিব আৰু ন।
আগতে থিয় কৰাই থৈ দিয়ে। এতিয়া বহাই, বঢ়াই থৈ দিব।
অ, ই কৈছে কৰ আৰু কৈছে বহি, বহি মানে বিশেষ
অ, ম, মোৰ, মোৰ ভৰি লগ হৈ গৈছিল, গৈ নাই আঁঠুডাল
কি কবা বাকী কলেজ হেৰি পৰাহে হ'ব আৰু ন আগষ্ট
ন, বুমলিও তাতে লৈছে বোলে আহ, তাই মেজৰ কিহত ললে?
তাই এডুকেশ্যন ল'লে।
অ'। ঠিক আছে, ম, ইকনমিক্স উম, উম। উ, ললোতো হয় অ, মই তেজপুৰ কছো তেওঁ উ, উ।
ঠিকে আছে আমাৰ ইয়াৰ বহুত আছে বুজিছা।
ন, এইবাৰ আমাৰ গাঁৱৰে চাইড
উম, কাৰণ তুমি আহ, ই আছে সৰু বাবু আমাৰ মাইনা তাৰপা জাগৰণ আছে, টুকটুকি টুকটুকি আছে, তাৰপিছত আকৌ এই যে উম, কুকিব যে চিনি পোৱা নে, দোল বৰ্তাহতৰ যে মমি, মমি যে ছোৱালীজনী ঘৰত থাকে যে তাই। আৰু এ, লৈছিলে এ, নাযায়। এই হিমাশ্ৰী যে, বাবা, বৰতা ছোৱালীজনী, তাই বোলে আই টিত
উম, এ কৰি থাকিলেই হ'ল। কিবা এটা কৰি থাকিলে।
সেইটোৱেই, সেইটোৱেই, এখন চাৰ্টিফিকেট লাগে খালি। ভাল, ন?
তাকে ইকনমিক্সত ল'লো। হয়, বুজিছা? মই এতিয়া বেগ-চেগ লাগে নেকি বোলো। এলাহ নে এতিয়া? পুন উম, নোপোহোঁতে, নোপোহোঁতে, মানে
গম পাইছোঁ। আৰু- মানে, কি হ'ল? তোমাৰ কলেজত যোৱাৰ পিছতো আৰু মন নাযায়। টো, মানে, স্কুল আৰু কলেজৰ বস্তুটো বহুত ডিফাৰেন্স। গম পাইছা, নাই?
তই জান, অ', , চেঞ্জ হৈ যায় এতিয়া। কণ্ট্ৰ'ল কৰা।
মই, মানে, যিমানটো শুনিছোঁ, বুজিছা, ৰণ, এই ধৰ কপিলহঁতে কয়। হৈ থাকেতো। কিন্তু মেজৰ ল'লে, এটা ভাল। তুমি, মানে, পাছ কৰি যোৱা চান্সটো বোলে পাছ ক'ৰ্ছতকৈ বেছি থাকে। মানে, কিহৰ কাৰণে, এ? তোমাক যে চিনি পায়, যে ছাৰবিলাকে, তুমি যেতিয়া ক্লাছ ৰেগুলাৰ কৰি থাকি বা, তোমাৰ লগত এটা ভাল বণ্ডিং হৈ যায়, তো। কিন্তু পাছ ক'ৰ্চৰ পোৱালিবিলাক চিন নাপায় নহয়, যাৰ যি হয়, কোনবাই ফেইল মাৰে, বেগ হয়, লাগে লাগি থাক। আমাৰ কথা নাই, কিন্তু মেজৰ বুলি সেইটো নহয়। যিমান পাৰে, মানে, পাছ কৰাই দিবলৈ চাই বোলে। সেইটোৱে, তুমি খালি লিখিব লাগিব, আৰু। যিহে-তিহে এগাল লিখি আহিলেই হ'ল, আৰু।
অ', এতিয়া চেবা-চেবা আও লিখিবই লাগে, আৰু খালি।
মই, মানে, কলেজখন দাদাই বুজিলোঁ, সেটো এক্সোৱেলি, মই ভুল কৰিছিলোঁ। পিছতে গম পোৱা হ'ল, , যে তুমি খালি যি পাৰিছা, নোৱাৰিছা, এটা এটা পাত লি
অ', লিখি আহিব লাগিব। খালি এবস্তা-এবস্তা, এইটো সঁচা
দুই-তিনি পাত যি আছে, যি মন গৈছে, তাকে লিখা বনাই মেলি। কিন্তু, তুমি ধৰ, ধুনীয়াকৈ কৰি আহা, একদম লিখি মেলি ধৰ পাত।
অ', অ', উম, উম, মই চি বি এছ ইত আছিলোঁ ন, মানে, চি বি এছ ইত ট টপ। কোৱা যে তাৰপাছত এতিয়া ছেবালৈ গ'লো, হাইছেকেণ্ডটো অৰ্থৎ মই যে এবশ পাছ নম্বৰি কুৱেছন এন্সাৰ লিখিব লাগে। প্ৰথম বৰ্ড লাইনটো ভালকে। চাব, লাষ্ট লাইনটো ভালকৈ চাব, মাজত যি লিখ।
হৈ গ'ল আৰু তুমি মানে বনাই মনৰ পৰা যি লিখিব।
অ', উম, বুজি পালেই হ'ল মানে মাষ্টৰে সেইয়ে সেইয়ে, অ'। ৰচনা যেনেকৈ আৰম্ভণি, সামৰণি চাই, তেনেকুৱা এইদৰে।
সঁচা কথা দে। একো নাই পাছ হৈ যাবা। ইমান টেনশ্যন ল'বলগীয়া কথা হয়। উ, খালি আৰু এনেও তুমি, মানে কি হয় মেজৰ ক্লাচ থাকিলে তুমি এনেও ৰেগুলাৰ প্ৰায় যাবই লাগিব নহ'লে আকৌ তুমি ধৰ প্ৰফেচাৰৰ চকুত পৰিবা তাততো স্কুলৰ নিচি তাত ডাইৰেক্ সুধিব কিয় নাই আহা?
উ, উ, উ, উ।
ক'ব লাগিল, কিন্তু পাচ কৰ্চৰ মানে সেইটো গুৰুত্ব নিদিয়ে। গ'লে গৈছা, নগ'লে নাই। সময়ত অ' বিগ লগাই থৈ দিব আৰু।
উম-উম, সেইটোৱে অ', জাৰখন জালে কি কৰিব, পাছ কৰি ল'লে জানো? এনেই কিবা এটাত মেজৰ এটা লৈ লব পাৰিলা হয়। টি টি এম চি টি এমতে ল'ব পাৰিলা হয় ট্ৰেভেল
অ', নহলে সেইবিলাকত পাৰিলে হয়। সেইটো বোলে প্ৰাইভেট হয়।
অ সেইটো প্ৰাইভেটেই নিকি, মই গম নাপাওঁ দেই।
ৱেইট, তাত বোলে পইচা দিব লাগে। কিন্তু, মই ভাবিছিলো সি হেৰিত পাব নেকি সম্ভৱ জিঅ'গ্ৰাফ জিঅ'গ্ৰাফিত মানে বহুত তললৈকে নামিছিলে, ফিফটি ফাইভলৈকে নামিছে। লাষ্ট ইয়াৰ ফিফটি ফ'ৰ আছিলে বোলে জাগৰণৰ ঐ, এইবাৰ কিন্তু বৰ বেলেগ হৈছে ন।
আহ অ', অ', বেলেগ বস্তু
এইবাৰ নিচিনা আগতে হোৱা নাই গম পোৱা এই তোমালোকৰ বাৰ প্ৰথমচি
আৰু দৰং কলেজত যে ছেকেণ্ড মেৰিট লিষ্ট থাৰ মেৰিট লিষ্টৰ একো ডিফাৰেঞ্চই নাই। এইটি ফভট, ফভে থাকে এইটি ফভটি, ফাইভে থিলে জেনেল জেনেৰেলৰ খালি তিনি মাৰ্কচ নে চাৰি মাৰ্কচ কমিছে। অ' বি চি এইটি ফাইভ, এইটি ফাইভেই থাকিলে তাৰপিছত এইটো এ চি এছ টিটো কমেই আহিলেই।
গম পাইছো এনেই কি কিমান কিমানলৈকে নামিছে দৰঙত?
দৰঙত লৈ আছে একেবাৰে স্পটত এনেকৈ ফিফটি-ফিফটি নাইন নমা ফিফটি নাইন চাবিছোৱা ছিক্সটি ছিক্স সোৱা
ফ্ৰী হৈ গ'ল নহয় তোমাৰ সখন অ'ন'মছ
অ, অটনমাৰ চল বহুত বেয়া হ'ল বুজিছা বহুত বেয়া হৈ গেইখন, উম।
তাত আগতে যেতিয়া আমি পঢ়িছিলো। তেতিয়া পাছপৰ্চটো আছিলে। এতিয়া পাছ কৰ্চটো থকা হয়। তোমাৰ বহুত পোৱলে তাত পালে হয়। কম চে কম মানে কি পঢ়িব পাৰিলে হয়। এতিয়া এনেকুৱা হৈ গল পাছ কৰ্ছ উঠাই দিলে অটনমাজ কৰি দিলে এতিয়া তাৰ পোৱালি খিনি তেজপুৰ কলে গু আহ গিনি আৰু তেজপুৰ কলেজৰ নিজৰ যোনখিনি পোৱালি আছে-আছে দৰঙৰ পোৱালি খিনিও আহিব যেতিয়া দুইখিনি আহিব ক'ত চিতডাল থাকিব এইবাৰ বহুত মই তোমাক কৈছো চাবা কে-কে বা এই যে ইয়াত কি আছে। হেৰিখনত দৰঙত কি আছে এইখন ইগনো নেক্স
অ', অ', ইগ্ন আছে নহয়, তাত পঢ়িব লাগিব।
দেই এই কে কে‌ যোনখন চাৰ্টিফিকট বা ইগন এই কেখনো আকৌ এই বিয়েৰ যোনখন খন চাৰ্টিফিকেট ছেম। চাৰ্টিফিকেটৰ মানে একো তোমাৰ হেৰি নাই ইয়াতে। তুমি মেজৰ লৈছা, কিবা লৈছা, সেইটো বেলেগ কথা কিন্তু তুমি ধ ধৰ ভালকৈ যদি এখন উলিয়াই ছিক্স বা ছেভেন পইণ্টত যদি তুমি এখন উলিয়াই দিব পাৰিছা। সেই চাৰ্টিফিকেটখনএ কিন্তু তোমাক ছেম কাম দিব, তুমি চাকৰি দি কৰা কিবা কৰা ধৰ তুমি ইণ্টাৰভিউ দিয়া।
সেইটোয়ে উ, আৰু মই এই দংগজত বৈ চাব। ফাৰ্ষ্ট মেৰিট লিষ্ট নাম নিলে এই তেজপুৰ গজত আহিছিলে তাৰপিছত স্পটত গ'লো ৰৰংগজৰ প্ৰথম দিনা। ৰাতি ঘৰৰ পৰা গৈছো চাৰে ছটাত হে কাৰণ চাৰে সাতটাত পোৱাকে মাতি পাতিছিল এইটো মই চো প্ৰথমবাৰ ন সোনকালে যাব লাগিব।
নহয় ময় ভাবিছিলো সেই বস্তুটো মই বোলো সোনকালে যোন যাব চাগে তাকেই দিব অ'।
চবেই নিজৰ ফৰ্ম এই সামাৰথ এইখন লৈছে তাৰপিছত কোন সহত উ হায়েষ্ট মাৰ্কচ টো চাইছে, তাৰ পিছত সেইখন জমা দিছে মই সেইদিনাখন ঘৰ আহি পাইছো চাৰে দহটা বজাত ৰাতি
ৰাতি।
আকৌ দ তাই ছেকেণ্ড দিনা মানে যাব নিদিলে আৰু এই থ, নালাগে যাবলৈ আৰু আৰু প, পালো হয় ইকনমিক্সত নাপালো মানো টি টম পালো হয়, বেংগলী, ইংলি
মানে যোনটো বিচাৰিছিলে সেইটো নাপ নাপালা হৈ, আৰু তোমাৰ পাৰ্চেন্টেজটোত যে মানে তুমি হেৰিত ধৰ যত দিছ তাতেই পাবা তে তেজপুৰ কলেজত কাৰণ তেজপুৰ কলেজত তোমাৰ প্ৰথম দিনে আমি প্ৰথম দিনা গৈছোঁ। যটো স্পটৰ তুমি, তুমি মেৰিটত গৈছিলা ন তাতে?
নাই, নাই ছেকেণ্ড স্পটৰ দিনাই গলো মই। মোৰ মেৰিত নগ'ল মই দৰংগজ ছেকেড ৰাড মিলিছত নাম আহিবই আৰু।
মই মানে কি তোমাৰ মেৰিটত কি চৰি আমি গৈছিলো টো প্ৰথম দিনাই তোমাৰ এই তিৰ পৰা ছিক্সটি লৈকে মাতিছে তে
উম, উম, মই
প্ৰথম দিনা গ'লা হয় তুমি মানে সেই একে প্ৰথমতে সোমাই যাব পাৰিলা হয়। প্ৰথম দিনাখন এইটিৰ পৰা ছিক্সটি ছিক্সলৈকে আহিছে তোমালোকে ইজিলি পালা হয়।
উম, উম।
প্ৰথম স্পটতে কিন্তু তুমি আকৌ ধৰ তাত গ'লা না প্ৰথমতে।
আশাও থাকে দিয়াচোন।
উম, অ', দৰঙত পঢ়াতটো সেইটোয়েতো আৰু ছেকেণ্ডৰ দিনা যোৱাহেতেন মই একে আবেলি পালো হয় চাৰে পাঁচট মান লগৰ মোৰে আৰু এই পিঠাখোৱাৰ প্ৰিয়ম নামৰ লৰা সেই একে পাৰ্চেণ্টেজ এক একেই মাৰ্ক্সো একেই একদম সমান সমান সি একেবাৰে চাৰে পাঁচটা বজাত পাইছে তাতে বাৰটা বজাত গৈ পেলাই, মই কৈছোঁ সি ময়ো দেৰিকে যাম বোলো আজি।
তুমি তুমি এতিয়া যোনটোত তুমি মেজৰ লম ভাবিছিলা তেজপুৰ কলেজত সেইটয়ে পালা ধৰ।
অ', অ', ইকনমিক্স লম বুলি ভাবিছিলোঁ ইকনমিক্সত পালো উম, সেইয়াই উম।
কমচে কম মনে বিচৰা ছাবজেক্ট এটা পাইছে পঢ়ি ভাল পাবা। নহ'লে পিছত এটা ছাবজেক্ট লৈ ল'লা হয় মনো না থাকিলে হয় জোৰ জবৰদস্তি এইবাৰ মানে পোৱালিবিলাকৰ কেনেকুৱাছে গম পাইছা নে নাই? ইংলিছ জানা কেনেকুৱা টান, আছামিচত মে আছামিচত মেজৰ মেজৰ মানে কেনেকুৱা তুমি এটা ছাবজেক্ট কিমান পঢ়িব লাগিব তুমি নিজে ভাবি চোৱাচোন আছামিছ, ইংলিছ মই এই ধৰ আৰ্টছৰ কথা কৈ আছোঁ হিষ্ট্ৰী বা আদি কৰি এইবিলাক পোৱালি মানে এনেকুৱা হৈছে য'ত পাই মোক তাকে দিয়ক। হিন্দী চিন্দি কথা নাই মুঠতে হিন্দী লগা হলে সি পঢ়াই নাই জীৱনত। মোক মেজৰ এটা লাগে তেনেকুৱা হৈছে এইবাৰ।
উম, সেইটোৱেইটো। উম, এইবাৰ বহুত চিষ্টেমটো কিবা হৈ গ'ল মানে।
এইবাৰ নহয় এইটো এইবাৰৰ পৰা ষ্টাৰ্ট হৈছে এইটো।
নহয় এবাৰ পৰা ষ্টাৰ্ট হৈছে আকৌ হ'বই উ দৰং কলেজখন চাবাচোন আৰু দুবছৰ ৰখা একে বেয়া হৈ যাব আমাৰ উচৰ পাজৰ তেজ পুৰৰ এলেকা কোনো নাপাব একে হায়েষ্ট নাইণ্টি ছিক্স নাইনটি ফাইভৰ এবোভ যাৰ পাৰ্চটেজ উম, এবাৰ পোৱালি চব কোনে জানা এষ্টি হিলছ
উম, গম পাইছো সিহঁতৰ কাৰণে থাকেই এই ৰিজাৰ্ভত থাকে যে চালা কুটা সোপা কুটা সোপা।
উম, সিহঁতে স্পৰ্টচত লৈছে কিছুমানে আকৌ সিহঁতৰ এবাৰ সিদিনাখনেই গৈছে চেভেনটি ফাইভৰ পৰা এছ টি এইবিলাকৰ ইমানেই কম মানে।
গম পাইছো আৰু কি হয় জানা এই দৰঙৰো কেছটো এনেকুৱা হৈ যায়। এই লখিমপুৰ চখীমপুৰ মানে য'ত য'ত তোমাৰ ভাল ভাল কলেজ নাই চব জেগাৰ পৰা পোৱালি আহি যায়।
অ', একে দৰং